হেল্ল'।
কোৱা।
অহ, ক'ত আছা পিছে?
মই আৰু ঘৰতে আছোঁ, ওচৰতে মানে লগৰ এজনৰ ঘৰৰ ওচৰত।
অ', অ', অ' কিবা কামত গৈছে নেকি? মই ঘৰৰ ঘৰৰ মানে যাব ওলাইছো আৰু
অ' মই কামত মানে কি আৰু লগৰজনৰ ঘৰত কিবা কাম পাতিছে যে সিহতৰ ঘৰলে আহিছো
অ', অ', অ' ঠিকে আছে ঠিকে আছে তোমাৰ এনেই ঘৰুৱা বিজনেছ কেনেকে চলি আছে
বিজনেচ আৰু কি আৰু আমাৰ সময়ৰ লগত চলিয়ে থাকে চব দেউতাৰ চলি আছে মোৰো চলি আছে।
ত ভা়ড়া ঠিকাৰ আছিল তোমাৰ ন মান ঠিকাৰা কাম কৰিছে নে যিবা যে অ' অ' কেনে চলি আছে কাম এতিয়া
মজা চলি আছে বি খোজ কঢ়ি এটা দিও নেকি?
হা হা অ কোৱাচোন কি খোজকাবৰি আহ কি ট্ৰেক্টৰ মানে কেতিয়া লোৱা ট্ৰেক্টৰ
ললো তোমাৰ দুই এক নামান হৈছে ছখন একেলগে উলিয়াইছো
ছখন লৈছে একেলগে বা
মানে ঠিকা ঠিকা কৰি আছিল ন, তাৰপিছত বিল এটা পাছ হৈ গ'ল যে মানে অলপ ভাল চছেভিংছ আছিলে সটো কাৰণে চকখন একেলগে উলিয়াই দিছো আৰু
বা বেলেগ আৰু এতিয়া
মাহিন্দ্ৰ ল হেৰি মাহিন্দা অ মাহিন্দ্ৰা আছিলে অ'
অ' অ' কেতিয়ালৈ ওলাবিছে
হল তোমাৰ বুজিছা যোৱা মাহৰ আঠাইছ তাৰিখনে লৈছিলো নেকি? ডেটটো পাহৰি গৈছো মানে।
নে মোৰ ট্ৰেক্টৰ তিনিখন আছে এতিয়া এ এ চাইক আছে এখন পিনে বেছি দিলো মানে।
অ' কোনখন বেছিলা কোম্পানীটো কি আছিলে পাহৰি গলো মানে কোনটো হেৰি আছিল।
এয়া নিউ হলডে থ ক সেইখন মানে বেৰি কৰিলো
ঠিকে আছে অ' অ' মাহন্দা তিনিখন আছে ন' মই মানে ট্ৰেক্টৰ কেইখন লোৱাৰ কাৰণ এটা আছে বুজিছা। তোমাক এখন এনেই পৰি আছে নে আছে ঘৰতে আছেনে নে কিবা?
নাই নাই মোৰ কামত লাগি আছে মানে তিনিখন।
যদি এক্সট্ৰা আছিল। মানে মোৰ লগতে সোমাই দিব পাৰিলো হয়ে মোৰ দেউতা আৰু এটা ঠিকা লৈ আছে মানে আমাৰুিছা
অ' এইটো মই মানে মোৰ কাম যোনটো কামত এতিয়া ট্ৰেক্টৰখন লাগি আছে তিনিখন সেই কামটো মানে কাইলে পৰহি ভিতৰত খতম হৈ যাব
অ অ আৰু তোমাৰ ধৰি লোৱা এসপ্তাহ মানৰ পিছত এক তাৰিখ এসপ্তাহ নহয় তিনি তাৰিখ মানৰ পৰা হব নেকি তিনি তাৰিখ মানৰ পৰা ঠিকেটো লোৱাৰ কথা আছে মানে মিলনপুৰত অ মিলনপুৰত ওলাবা তেনে তোমাৰ ভাল প্ৰফিট এটা হ'ব বুইছা মিলনপুৰৰ ৰাস্তা বনাবতো তাতে মানে অলপ ভাল কৰিব মানে ৰাস্তা বিলাক মানে হেৰি কৰি আছে প্ৰচেছ্ হৈছে আৰু তোমাৰ ধৰা দুই তিন তিনি তাৰিখ মান ৰ পৰা ষ্টাৰ্ ত হৈ যাব
অ অ গম পাইছোঁ বাৰু
অ আৰম্ভৰি পেললে আৰু কি আৰু ট্ৰেক্টৰ এখন মোৰ আছে মোৰ পাঁচখন লগাম বাৰু এখন ৰাখিম এখন মানে মোৰ পাবৰ কাৰণে আমি
অ অ অ
তোমাৰ লগাই দিবা পাৰা তিনিখনে লগাই দিয়া
তিনিখন লগাম বাৰু
তোমালোকৰ এইফালে এনেও হাল বোৱা ট্ৰেক্টৰ বহুত আছে
উম উম উম আছে আছে
সেইকাৰণে লগাই দিবা আৰামত বিন্দাছ মান্থলি ইনকাম ভাল এটা হৈ থাকিব বুজিছা
অ ওলাব ওলাব আৰু সেইদিান মাজতে মই ট্ৰাক এখন লৈছিলো হে আপোন
আহ
তাক মানে ডাম্পাৰ দুখন ললো বালি কঢ়িয়াবলৈ কাৰণে এখন ডাম্পাৰ মানে চ কৰি দিলে নহয় এতিয়া সেইটো এতিয়া এই অৰুণাচল চাইদত
অৰুণাচল
উম
অ তাতে এতিয়া ক'ত আছে থানাত আছেনে নে কি গাড়ী আনিলা ঘৰত
নাই থানাত আছে গাড়ীখন মানে মই পৰহি মানে আনিব যামহে চাগে
ফালান মানে কি চাৰিদুৱাৰ ফালে আছে চাগে উম এই এইফালে মানে বহুত মানে কি ক'বা আৰু বুজিছা কোনো জেগা খিনি ইমান এটা ভাল নহয় অ আও জেগাটো ইমানটা ভাল নহয় দিয়াচোন ড্ৰাইভাৰজন কিবা মানে মাৰপিট কৰিছে নিকি
মাৰপিট কৰা নাই এ এ এনেকে খুনা মাৰোতে পে পে মানে উলটা পুল্টা অঁ অঁ অঁ সেয়া সেয়া
অঅঅ বেছ বেছি ডাঙৰ কেজ মানে এক্সিডেণ্ট হোৱা নাই নেক
বেছি ডাঙৰকে হোৱা নাই মানে এনে সৰু কাৰখন খুনা মাৰিছিলে এ জানাই ডাঙ ডাঙৰ ট্ৰাকখনে মাৰিলে কি এনে
অ সেইটোতো হয় বাৰু দাম পাৰেৰে মাৰিছে এতিয়া অভিয়াচলি এইটো ঘাই ল হ'বই গাড়ীখন এনে তাতে লোকেল মানুহ বিিলাকে ন বেছিয়ে কৰি দিো খোতকে বাৰু সখি জেগাতটোো ই এটা ভাল নাপাওঁ নিি
ভাল নহয় নহয়
বহুত এক্সিডেণ্ট হয় তাত ন
অ বহুত বহুত হয় বহুত হয়
উম মোৰো এখন তাতে এক্সিডেণ্ট হৈছিলে বুজিছা ষ্টা এখন তাতে মোৰ এ এক্সিডেণ্ট হৈছিল নহয়
তা তে
তাতে মানে মোৰ উম মোৰ মানে মামী ছোৱালীজনীৰ এইফালে তাতে বিয়া দিছেতো সেইখন জেগা মানে সেইখন জেগাত মোৰ অকমান চিনাকি এটা আছে সেইকাৰণে মানে বাচি গল বাৰু পইচা দি পেলাই মিলাই দিলো
অ কেনেকে হল একছিডেন্ট টো মানে হেল্ল' এক্সিডেন্ট তো কেনেকে হল পিছে তোমাৰ অ শুনিছো শুনিছো
মোৰ মোৰ কি হ'ল তোমাৰ ধৰা এয়াত কিবা হেৰিত গৈছিলে ৰিজাৰ্ভত পঠিয়াইছিলোঁ
অ অ অ
ফলৰ তোমাৰ হেৰিত গৈছিলে এইটো কি কয় যে জেগাটো বোম দিলা গৈছিলে
অ' অ' অ'
বমদিলাৰ পৰা মানে আহি থাকোঁতে মানে অকণমান এই ৰাস্তাত কিবা ৰাতি টোপনি ক্ষতি হৈছিলে ৰাতি মানে গাড়ী চলাই আহি আছিলে মানে টো ড্ৰাইভাৰ ৰাতিপুৱা বেলেগত গ'ল হয় মানে ইনভাখন লৈ সেইকাৰণে সি অলপ মে টোপনিতে মানে কি হ'ল সিাৰিচবেলেঞ্চ গল গাডীখনাতজন মানুহ আছিল ন পিছালে সেইটো কাৰণে এখন ডচবেলেঞ্চ'ল সেইটো কাৰণে মানে এই দলঙৰ ওচৰত পিলাৰ এটাত মাৰি দিলে। বেছি জোৰছে মাৰ নাই বে বেছি লোকচান হোৱা নাই বাৰু মানে তোমাৰ আমাৰ মিলি যায় আৰু পঞ্চাশ ষাঠি সত্তৰ হাজাৰ মান হ'ব চাগে টেল আগফালৰ বিয়েতটো ভাঙিছে ন সেইটো কাৰণে অকণ পইচা বেছি যাব বাকী ইমান এনেকে হোৱা নাই।
অ', অ' সেইটো হয় তোমাৰ তোমাৰ গাড়ী কেইখন আছে এতিয়া বৰ্তমান এনেকা,
তোমাৰ এতিয়া মানে ট্ৰেক্টৰ খিনিতো বাদিয়টো নতুনকে লৈছো।
অ', অ', অ'
স আগৰ মানে মোৰ এনেই ৰিজাৰ্ভত যোৱা গাড়ী খ্ৰীষ্টা দুখন আছে।
কিষ্ট্তা দুখনান ন
ম ভ আ তাৰপিছত তমাৰ ছে বাছ এখন আছে মানে এ চি বাছ এ চি বাছ এখন আছে, আছে ফেমিলি গাড়ী আছে তোমাৰ হেৰি আছে এছ ্ৰেইন এখন আছে ভাওনা এখন আছে। আৰু মানে নৰ্মেল এনে ঘৰত মানে ওচ পাজ গৈাকোলে ফ্ৰন চাখন লৈ থোৱা আছে আৰু,
অ' অ' ঠিকে আছে ঠিক আছে ঠিক আছে তোমাৰ চি বাছো আছে ন এখন নে দুখন আছে
এ এ চি বাছ এখন আছে আৰু এখন লোৱা মাথাহে মাৰি আছো এতিয়ালৈকে লোৱা গোৱা নাই বাৰু মানে অক পইচাটো বেছি পৰি যায় না ষাঠি লাখ মান পৰি যায় সেইকাৰণে মানে এ চি বাছ এখন লৈছো। নাই তেয়ালকে হব আৰু লোৱাই ট্ৰেক্টৰ কেইখন লৈ ললে নহয়। হলে ল'লে হয়।
অ' মই এতিয়া এই ট্ৰাকখন আনিলে আৰু হৈ যাব আৰু কাৰ আছে বাৰু মোৰ তাত।
অ' কি কি ললা তুমি তোমাৰ মানে এতিয়া কি কি আছে।
ট্ৰক্টৰ ট্ৰে্টৰ দিনাখনতো আছে বাৰু
নহয় নহয় ট্ৰেক্টৰখননো বাৰ তোমাৰ আছে তোমাৰো এছভেনখন বেছি লা ন
এই সেইখন বেচিলোঁ সেইখন বেচিলোঁ এতিয়া মই এই এ এখন ল'লোঁ ছেভেন ডাবুল এখন ল'লোঁ মানে।
অ' অ' এতিয়া কি কি আছে টটেল মানে ট্ৰেক্টৰ খিনি বাদ দি
এ চছেভেন ডাবল এখন আছে তাৰপিছত আৰু চিয়াছ এখন আছে।
অ'
আৰু এয়া বলৰখন আছে মান।
অ' এই চেভেন ডভলখন কিমান দিন লয়।
সেইখন তিনিমাহ মান হৈছে।
উম বেছি দিন হোৱা নাই মানে ন নতুনে লৈছে। উম ঠিকিকেই আছে। অ' এই ধুনীয়া লাগে, গাড়ীখনৰ ফিচাৰছ বহুত আছে। কিন্তু, দে ন।
আছে, আছে, আছে, আছে। এতিয়া, মই চিয়াজ চিয়িয়াজ খন বেছি আৰু পইচা কেইটামান গোটাই পেলাই এয়া এখন ল'ম বুলি চা। চফাৰীখন ল'ম বুলি আছোঁ। চাফাৰী বা হেৰিয়াৰখন।
চাফাৰীখন ল'ব পাৰে কিন্তু, ফিচাৰ্ছ বহুত আছে, ব্লেকৰখন ব্লেক কালাৰখন জেড ব্লেকখন বহুত ভাল লাগে ন।
অ' ভাল লাগে, ভাল লাগে, চাফাৰী বা হেৰিয়াৰখন কিবা এখন লওঁ নেকি এনেকা।
অ' তোমাৰ বাইক বাইক কি আছিলে জিডি আছিল নেকি ন। জি টি এখন আছিল নেকি তোমাৰ ক্ৰম কালাৰৰ, সেইখন তোমাৰ নে ভাইটিৰ? আহ অ আহ ইন্দ্ৰা চাদৰ হয় কি কালে
মখনে ৰেড ব্লোক
চত্ৰখন গাড়ীখন ভাল লাগিল দেই ন।
ভাল ভাল ভাল আছে ভাল আছে কিন্তু তেল বহুত খাই নহ পিছে
উম চি চি কিমান আছিলে ইণ্টাৰচেট ফোনৰ
আ চিকস ফিফ্তি- চিকস ফিফটি- ছিক্স ফিফটি, ছশ পঞ্চাছ। আৰু খ মানে এনেই এ ওচৰ পাজ যাবলৈ ষ্টেণ্ডাখন লৈ থৈছো বাৰু
অ সেইখন বাৰু চাকেই বহুত মানুহ আমাৰ গাঁৱলীয়া মানুহৰ সেই জেগাত মানে
অ তোমাৰ কিি আছে পিছে বাইক
মোৰ বাইক এনেকে মানে এতিয়া মেট ছিক্স ফিফটি এ আছে এখন মানে দেউতাই চলাই নেকি মই নচলাও বাৰু মোৰ মানে হেৰি আছে জেনেক শিক্সা অ শিক্ষা হলতি হৈছে তোমাৰ ধৰা আঠ মাহ মান হ'ল নেকি
কিমান- কিমান মানে ল'লে এইখন।
এখন মানে তোমাৰ মই হেৰি লৈছিলো তোমাৰ ফাৰ্ষ চ মানে লোৱা নাই মানে মই হে লৈছিলো তমাৰ গৰজন আছিলে তেওঁ মানে লৈছিলে কিবাইচা অসুবিধাৰ কাৰণে মানে বেছি দে মই তোমাৰ চাৰনা চাৰি লৈছিলো ম পাহৰিছোটো।
অঁ অঁ অঁ
বাইকিংই নৰ্মেল চলাই বুলেট এখন আছে বি এছ টিৰ বুলেট এখনছে এক্টিভা স্কুটি এখন আছে এণ্ট্ৰ এখন আছে
উম উম ঠিকে আছে ঠিকে আছে মোৰো অ অ অ অ
সেইটোয়ে জানে জানে চলি আছো চব ঠিকে থঠাকে চলি আছে ভগৱানৰ কৃপা
সেইটোোৱেছিলো চলো ভালকে চিল হল শুনাচোন ক'বাত যাব লাগিছিল নেকি ফুৰিবলৈ এতিয়া গা চা আছে যেতিয়া
এ মোৰ এতিয়া একো কামো নাই বাৰু দেই ফ্ৰয়ে আছো আৰু গৰমো বহুত যেতিয়া
অলপ অ অলপ দূৰ জ দৰ আজ ন অলপ দূৰ জেগা ফালে যাওঁ পইচা ভলেম নাই যে তোমাৰ
হা হা
সেইটোতো হয়
অলপ মানে অ অ অ সেইটো হয় কি বুলি অকণ দূজাৰ ল
এ লাডাখৰ মানে কি হয় দিনতটো বহুত লাগি যায় আৰু মানে বহুত পইচা গুচি যায় আৰু এই ট্ৰিপ এটা ণে ইমান পইচা ইনভেষ্ট কৰিব নোৱাৰি মানে ভাল নালাগে মোৰ মানে আগতে চখ আছিলে যেতিয়াবা মানেে পইচা অলপ ওচৰৰ জেগা মানে কি গেংটক যাও বা নিনি চননি যাও
অ যাব পাৰি পাৰি পাৰি কিমান মান যাব তাত মানে পইচা
এ নাই তোমাৰ ত্ৰিছ মান ত্ৰিছ মান লৈ গলে হ'ল ত্ৰিছ চল্লিশ মান। আমি ন অলপ মানে পা অলপ মানে বেছি য হয় ন অলপ মানে পইচা খৰচটো বেছি হয় কাৰণ ভাল জেগাত ভাল জেগা থকা হয় ত' আমাৰ লাগিব মানে চিক খাত ষাঠি হাজাৰ মান লাগিব লগত এনে এনেও এক্সট্ৰাটো লৈ যামি লোৱাটোতো এক লাখি নিমো লগত
উম সেইটোয় সেইটোে
হ'ব একো নাই গাড়ী অ গাড়ী দুখন লৈ যাম গাড়ীখন নহ'লে এটা কাম সৰুো আমি দুো যাম আৰু আমি দুটাইতোাম ন এনেওো বেলেগ কোনো নাযায় তেনে আমাৰ হেৰিখন লৈ লও মোৰ আৰু এখন আছিল নহয় মোৰ ভাইটিৰ ধাৰ এখন আছিল মানে ধাৰা এখন লৈ ল'ব পৰা যায় অঁ ভাল ধুনীয়াকে মডিফাই কৰি থোৱা আছে তাৰপিছত পিছ -ফালে তোমাৰ বহুত বস্তু খাই যাব ন থাৰৰ এনেও আমি দুজন গ'লে পিছলে তিনি জেগাত বহুত বস্তু খাই যাব আৰু লুকচ এটাও আহিব
থাৰখনৰ কিন্তু ভাল পাৱাৰ এটা আছে কিন্তু আৰু এইবিলাক পাহাৰ চাহাৰত মানে দম নেৰে এ নাই নাই ছেভেন ডাব্লু এইবিলাক মানে ভাল এইবিলাকা মানে এইবিলাক এনেকুৱা পাহাৰীয়া জেগাত নিবলৈ লেতেৰা কৰিব ভাল নালাগে ন সেইটোৱে দুজনৰ কাৰণে ছেভেন নালাগে, থাৰ খন লৈ যাওঁ? এ যাম অ ফ'ৰ এক্স ফ'ৰ হয় ন সেইকাৰণে পাহাৰত একো প্ৰব্লেম নাই ওলোৱা তেনে কেতিয়া মানে ওলাবা অহা মাহৰ লাষ্টৰ মানে ওলাও নেকি ন! অলপ হেৰি মানে বাৰ তেৰ তাৰিখ যাও, মোৰ মানে দশ তাৰিখে কাম এটা আছে বুজিছা? মোৰ মানে এই কলেজৰ ইণ্টাৰণশ্বিপ এটাৰ কাৰণে যাব লাগে। এই ইন্টাৰনশ্বিপটো মানে মই ফৰ্মটো মানে তোমাৰ ৰেজিষ্টাৰ কৰি আহিলেই হৈ গ'ল আৰু মোৰ বাৰ তাৰিখে মানে অ' কি কৰে দহ তাৰিখে মই পুৰা ফ্ৰীৰ আৰু বাৰ তাৰিখে আৰামত ওলাই যাব পাৰিম।
অ' আগত অ' সেইটো গ'ম পাইছোঁ। আকৌ যোৱাৰ আগ যোৱাৰ আগে এতিয়া আমি গাড়ীখন চাৰ্ভিচিং দি দিব লাগিব।
অ' সেইটোতো দিব লাগিব বাৰু, সেইটো মই এতিয়া ৰিচেণ্টলি নিদিম কিন্তু আমি
কাপোৰ চাপোৰ ল'ব লাগিব, সেইটোৱে সেইটোৱে নাই পাহৰা নাই পাহৰা নাই সেইটো মই ক'ম বুলি ভাবিছিলোঁ এতিয়া।
ভুল লাগিব, কত হ'ব নহলে?
হে হে
কাপোৰ, চাপোৰ লবই লাগিব। উম, কাপোৰ চাপোৰ লৰ ধুনীয়াকে আৰামত ফুৰিব যাম। অ', গাড়ীখনৰো মোৰ ধুনীয়া, এতিয়া মাইলেজ ধুনীয়া দি আছে। ফৰ এক্স ফৰ হয় যদিও মানে পোন্ধৰ চৈধ্য হাইৱেত আৰামত পায় বুজিছা।
উম, উম, উম গ'ম পাইছোঁ।
এতিয়া আমি ট্ৰিপটোত গ'লে ইমানো তেল নুপুৰিব।